হেল্ল' হেল্ল' অ অঁ কোৱা
অ কিবা কৰি আছা নেকি
নাই নাই নাই কৰা কোৱা
উ কিবা খালা
অ ভাত খালো তুমি
অ ভাত খলা
তুমি
অ হা
অ তুমি কি খালা
মই এনেই আৰু দালি ভাত ভাজি খালো
অ অ বাকী ঘৰত চবৰে ভালনে
অ ভালে তোমাৰ ভালেনে
অ ভালেই
আহ কি কৰি আছা এনেই
এনেই মই বহি আছো গাছ
অ আহ আহ কিবা আহ মানে মাৰ মায়ে কি কৰি আছে
মায়ে শুই আছে ইমান দিনৰ মূৰত কল কৰিছা পাহৰিলাই চাগে
অ এনেই কলেজ যোৱা নাই
গৈ আছো তুমি পাহৰিলাই চাগে
নাই পাহৰা মানে মানে পঢ়িব মানে ম ভাবি আছিলো মানে কাম এটা বিজনেচ এটা কৰো বুলি
অ অ পাৰিবানে কৰিম বুলি ভাবছো পাৰ্টনাৰশ্বিপত পাৰি আৰু কি বিজনেচ মানে এ আহ পাৰি সৰুৰ পৰাই ডাঙৰলৈকে ষ্টাৰ্ট কৰিব লাগে
কৰিবা নেকি এনে তোমাৰ আইডিয়া আছে নেকি ফাষ্টফুডৰ ওপৰত?
যে আমি মানে চোৱা এতিয়া ফাষ্টফুডৰ ওপৰত আমি ম'ম' চাওমিন এইবিলাকৰ সুধিব পাৰো।
অ এনে তোমাৰ যদি কিবা আইডিয়া আছে য মোক কোৱাচোন অকমান।
আমি ইনভেষ্ট বেছি নকৰোঁ এতিয়া ফাৰ্ষ্ট ন।
অ মানে ধৰা মানে যেনেক কলেজ চলেজ আগত মানে ধৰা তেনে
আৰু সিমান অ তই যিমান পাৰো সিমান কমকৈ ইনভেষ্ট কৰিম।
অ
এ আমি ইনভেষ্ট টেন থাউজেণ্ড মানটো কৰিব লাগিবই।
অ সেইটোত লাগিব যেনেকৈ ফ্ৰিজ এটা ধৰা
উম উ মানে ফিজটো বাৰু এতিয়া ইমানেই ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট ধৰা এতিয়া আমি যদি ফাষ্টফুডৰ খোলোঁ তেনেহ'লে গেছ এটা চিলিণ্ডাৰ আৰু সেইবিলাক বনোৱাৰ অ ধৰা কেৰাহী লাগে এইবিলাক আৰু। আকৌ দোকানখন অ আকৌ দোকান কোৱা অ দোকানখন অ সেইটো হয় এতিয়া মানে হি শুনাচোন
অ কোৱাচোন।
আমি মানে এতিয়া ধৰা এনেকেই দোকান চোকান ন বনোৱা থাকে যত আমি মানে মাহে মাহে পইচা দি পেলাই বনাই ল'ব পাৰোঁ।
এ সেইটো হ'লে মানে ধৰা কেনেকুৱা যে না মানে ফাৰ্ষ্টয়ে সৰু এনেকুৱা কৰিব লাগিব না মানে যতে ফুটপাথত দিপিনেও দিব পৰা, যদি লং প্ৰচেছ হৈ যায় তেতিয়া আমি বহুত পইচা লাগিব ন সেইটোৰ কাৰণে কৈছোঁ। মানে লং প্ৰচেছৰ মানে মই কামটো কৰা নাই মানে ধৰা তোমাক চৰ্ত ফৰ্ চেচৰ কামটোৰ কথা কৈছোঁ।
টেবুল চেবুল দিয়ে কৰিব পাৰিম।
অ, মানে ধৰা ইমানো নহয় মানে ধৰা মানে অকমান মানে এষ্টেটিক টাইপ লোক কিয় কি মানুহ মানে এষ্টেটিক টাইপ লোকত মানে মানুহে খাই বেছি ভাল পায়।
কি কি, ৰাখিম বুলি ভাবিছা?
তুমি মানে ধৰা যেনেকৈ, চিকেন তন্দুৰী মই মানে তোমাক সেইটো কথা তোমাক সুধিব বিচাৰিছো মানে ।সেইটো কাৰণে তোমাক সুধিছো মানে কিবা আইডিয়া আছে নেকি মোৰ তাত মানে আইডিয়া কম আছে মানে সেইটো কাৰণে।
আমি ধৰা এতিয়া ম'মটো বেছি। বেছিকৈ বিক্ৰী হয়। আমি মমটো। পাৰিম চাওমিন পাৰিম।
হ।
অ ম'ম' চাওমিন আৰু ধৰা। অঁ।
যেনেকা সেৱত হ'ব পাৰে তুমি এইটো কি বুলি কয় ফ্ৰেন্ঞ্চ ফ্ৰাই।
অঁ, ফ্ৰেঞ্চ ফ্ৰাইজ ফ্ৰাইড ৰাইচ। আৰু জোচতো আমি তাত ৰাখি দিম।
অ, কিন্তু মানে যোনটো বস্তু তুমি।
সেইটো হয়। যোনটো মানে আমি দুট টাইমত। কি কৰিব পাৰো। সেইটো ভাল হ'ব, এতিয়া ও ও সেইটো হয় এতিয়া মানে বেলেগ বেলেগ ওপৰত। মানুহ আহিব ন তো আমি তাত। ভাতো এড কৰিব পাৰিম, ৰুটিও এড কৰিব পাৰিম। উম, উম উম আৰু ইয়াৰ পৰাই আমি যদি। টোত ছাক্চেছ হ'ব পাৰোঁ তেন ইয়াৰ পৰাই আমি। আৰু বেলেগ ৰেষ্টুৰেণ্ট খুলিব পাৰিম পিছত। পাটনাৰচিপ কৰি কৰি আহ হব আহিম দিয়া।
কিন্তু মানে শুনা, সেয়াটো মানে তুমি মানে আগতে কিন্তু মানে চব বাজেটটো আগত মিলাই লব লাগিব, যেনেকৈ তুমি জেগাটো লোকেশচন লাগিব মানে যত মানে বেছিকৈ যোনটো বস্তু চাই চলে।
তটো তে কাপোৰ টাউনত তাত তোমাৰ বেছি চলে। পাৰি আৰু মানে বেছি দূৰত। নো খুলো ওচৰতে খুলিম।
অঁ। কি মানে য'ত মানে সুবিধা হয়, সেনেকুৱা জেগাত খুলিব লাগিব।
এইটো বাৰু আমি চাগে ডাইৰেক্ট ল'ব পাৰিম।
অ কিন্তু মানে ধৰা সেয়া হৈ যায় ন মানে মানে বস্তু বিলাক আগতে মিলাই ল'ব লাগিব হৈ যায় আকৌ ফাৰ্ষ্টত লাইটটোত নিদিব নহব না চাৰজিং পত দি চলাব লাগিব আৰু তেতিয়া মানে অহ সেনেকা সেইটোতো শুই যাব ইনকাম কিন্তু মানে তুমি গেছটো এতিয়া নোপোৱাই যায় বেছিকৈ
মই কিবা এটা কৰি আনিলো বাকী বাকীখিনি তুমি চালা ধৰা ক'ত খুলিব লাগে টেবুল এইবিলাক মানে পাটনাৰচিপ কৰিবলৈ আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব
অ আণ্ডাৰ ষ্টেণ্ডিং হোৱা দুটা মানে পাটনাৰ চিপ হব লাগিব লগ হৈ কেনি কৰিব পাৰি কিন্তু মানে তুমি এটা মানেটাইম দিব লাগিব দুটা টাইমত মানে ধৰা তুমি দিনত থাকিব লাগিব নহলে মই ৰাতি থাকিব লাগিব সেনেকে দুটা টাইম
অ তেনেকুৱাই ধৰা এদিন তুমি দিনত থাকিলা এদিন তুমি ৰাতিত থাকিলা এদিন মই দিনত থাকিলো এদিন মই ৰাতি থাকিলো এনেকে
অ অ সেনেকুৱাতোই মানে বি নে মানে বিজনেছ এনেকৈ মিলাব লাগিব নহলে মানে নিমিলিব ন
উম আৰু যদি তেনেকা নহয় তেনেহ'লে দুজনে থাকিম আৰু ৰাতি দিনত । আৰু টাইম আমি মিলাব লাগিব
কিন্তু মিলাব হলে মানে ধৰা
ৰাতি নটালৈ
কিন্তু কলেজ চলেজৰ আগত দিলে মানে বেছি প্ৰফিট হবও মানে
অ কলেজৰ আগত দিনো প্ৰফিট হ'ব আমাৰ
অ কিন্তু মানে অকল নিজৰ এটা সেয়া লাগিব মানে এইটো কি বুলি কয় তাৰ মানে জেগা লাগিব য'ত মানে নিজৰ মানে একো মানে তাত মানে পুলিচো একো কৰিব নোৱাৰে মানে এনেকুৱা বিজনেছত
উম উম তেনেকুৱা এটা আমি পাৰ্মিচন ল'ব লাগিব
অ তাৰ পিছতে হবই লাগিব
ও তাৰপিছতে পাৰিম বাৰু এইবিলাক
অ কিন্তু মানে বস্তুটো কেনেকুৱা কৰিব লাগিব জানা মানে ধৰা মানে এতিয়াটো কলেজটো ইমান যোৱা নহয় মানে ধৰা সেইটো কাৰণে মানে খুলিব ভাল হ'ব এতিয়া চন্ডো
উম এতিয়া কলেজ যোৱাত কলেজতোনো‌ কিমান সপ্তাহত তুমি সপ্তাহতো নাযায় চাগে ন?
অ মানে ধৰা তুমি এদিন গলা এনেকা নগলা সেইটোয়ে ভাবি আছো মানে ধৰা এনেও ইমান ক্লাচ নহয় এতিয়া
উম ধৰা যিদিনাখন তুমি কলেজ গলা সিদিনাখন মই থাকিলো দোকানত যোনদিনাখন মই গ'লো সেইদিনাখন তুমি থাকিলা
অ সেইতোৱে কৰিব তেতিয়া মানে ধৰা হৈ যাব এটা চাইজতে
উম তেনেকুৱাই কৰিম দিয়া
মই আইডিয়া প্লেন এ ফ্ৰিজটো কিমান ল'ব তোমাৰ মতে?
ফ্ৰিজ ফ্ৰিজটো আমি এতিয়া বেছি ডাঙৰ নলওঁ দেন আমি সেইটো ফ্ৰিজটোত আমি ফাইভ টু ছেভেন থাউজেনৰ পাই যাম ।
অ সেনেকুৱাকে কৰিব আৰু মানে ধৰা বহুত বস্তু লাগিব যেনেকুৱা এটা ছাতি যেটো যোনটো যে ফল্ডিং হয় যে যেনেকে এইটো যে নতুনকৈ যে এই টো যে ফেমাচ তই যে ধৰক যে কাপোৰ যে বিক্ৰী কৰে যে দেখাই আছে মানে সেনেকুৱাকে বনাব পাৰি ।
অ আৰু আমি ইয়াত নহয় চচিয়েল মিডিয়াৰো বহুত হেৰি কৰিব পাৰিম‌ ।
অ তেতিয়াই মানে মানুহ
মানুহ অ আৰু সেয়াই এটা কথা হয় ছ'চিয়েল মডিয়াত ফেমাছ হবলে ফলোৱাৰচ লাগিব
অ সেইটো কাৰণে ধৰা তুমি সেইটো পাৰিলে কলে হৈ যাব তেতিয়া মানে ধৰা বস্তুতটো বিক্ৰী হব পাৰে ।
উম আমি এতিয়া আমাৰতটো এইবিলাক প্লেনিং চ্লেনিং কৰোতে বস্তু চষ্টো লওঁতে দুমাহ মান লাগিবই
নাই মানে জল্দি কৰিব পাৰি মানে ধৰা তুমি যদি কাইলৈ যদি আহি পিনে ভালদৰে কথাটো পাতো
অ কথাটো যদি পাতো দেন আমাৰ ফিফটিন ডেইজত হৈ যাব চাগে আৰু বস্তু বস্তু ছষ্টো লওঁতে অকণমান লাগিব টোটেল মিলাই টুৱেন্টি ডেইচত আমাৰ হৈ যাব । অ ইনভেষ্ট ধৰা ফাৰ্ষটতে ফ্ৰীজ ছিৰিজ এইবিলাকতে যাব ন ত আমি ফিফটিন টোত টুৱেণ্টি থাউচেণ্ড ইনভেষ্ট কৰিব লাগিব এটাই অ এতিয়া ধৰা আমি ফ্ৰিদজ এটা ল'লো, সেইটোত যদি আমাৰ বাজেট ইমান নাথাকে তেনেহ'লে চেকেণ্ড হেন্ড এতাই ল'লো পিছত আৰু নতুন ল'ম।
অ সেনেকে কৰিব পাৰি, ধৰা মানে ধৰা বাজেটটো দুইতাই মিলাব লাগিব তেতিয়াই হ'ব মানে। দুটাৰ মাজত কিমান কিমান কনট্ৰিবিউচন কৰিব লাগিব এনে, তোমাৰ মতে?
কি কৈছা উম আমি আ ফিফটিন থাউজেণ্ড দিলে হ'ব নেকি?
অ দুটাই ফিফটিন ফিফটিন দিলে তেতিয়া সেয়া হবগৈ এইটো কি বুলি কয় অ তেতিয়া
উম উম আৰু যদি আমাৰ মানে ধৰা সিমানো সিমানত নহয় তেনে আৰু মিলাই দিম আৰু অলমান।
অ কিউ কি মানে কোনবা মানে জেগাত মানে যেনেকৈ কোনবা কলেজৰ আগত বঢ়াবটো নিদিয়ে ন সেইটো কাৰণে। এনেকুৱা টাইপো হয় মানে।
বস্তুকেইটাই ইউজ কৰিম।
অ তাৰপিছত মানে ধৰা ভাল ইউজ কৰিব পাৰিম গম পাইছা? ধৰা যেনেকৈ
ভাল ভাল।
অ, আৰু ধৰা বস্তুবিলাক এনেকোৱা টাইপ লাগিব কি জুনটো মানে ইউজলেচ নহয় মানে যেনেকৈ বস্তুটো মানে ইউজ হৈ থকা বস্তু লাগিব জুনে মানে মানুহটোৱে সদায় খাই থাকে
মেনিউখন বেছি নাৰাখো। ভাত ৰাখিম, পৰাঠা ৰাখিম, ভাত পৰাঠা মম' আৰু চাওমিন এই চাৰিটাই ৰাখিম।
অ তেতিয়া মানে বেছি ভাল হ'ব ।তেনেহলে মই তোমাক তুমি তেনেহলে কাইলৈ এপাক আহিবা মোৰ ঘৰ ফালে যে কথাটো পাতি‌ লম।
কালি আহিম মই বাৰু। পাঁচটা দছত। যাম দিয়া ।মেনিউখন আমি ডাঙ ডাঙৰ নাৰাখো।
অ অ।
উম উম। এনেই তোমাৰ মতে গেছ তোমাৰ মতে গেছটো কিমান মানত পাই যাম আমি?
মানে টুৱেলভ হানড্ৰেট মানে ধৰা টুৱেণ্টি মানত পাই যাম। টুৱেন্টি মানে টু থাউজেন মানত, টু থাউজেন মানে মানে ধৰা এনেকোৱা সৰুটো কথা কৈছো।
টোৱে ইউজ কৰিম ফ্ৰাষ্ট, দিয়া ঠিক আছে হ'ব। দিয়া।